হেল্ল'।
হেল্ল'।
শুনিছানে নাই?
শুনিছো, শুনিছো। কি, আছো। কল কৰিলেও পইচা পায় নেকি ইয়াত?
ইয়েচ।
এনে পাতি থাকিলেই হ'ল নেকি?
এনে পাতি থাকিলে হৈ যাব। যিটি। অ', ময়ো পাম, তুমিও পাবা।
কেটকামান পায়? মিনিটত হিচাপত দিয়ে নেকি?
অ', তোমাৰ কলটোত কথা, সোমায়। দহ মিনিট মিনিমাম পাতিবই লাগে মানে। শুনিছা? অ', দহ মিনিট পাতিব লাগে। অ'।
এই তোমা বেলেগলে কৰিব পাৰি নেকি? কেনেকে কৰো? মোৰ দেখোন একো অপচনেই নাহিলে।
উম, উম, হেৰি তোমাৰ তাত তে, এপটো অন কৰা পিছত, এ ৰাতিকে এ তাতে ওপৰত মেনু বুলি অপচনটো যে আছে, থ্ৰি ডত
মই তোমাৰ আছামিচ কৰি থৈছো।
আচ্ছা, এই, এই ওপৰত থ্ৰি ডটটো যে আছে মুঠতে, তিন টা লাইন, তাত গৈ পেলাই হেৰিটো আছে তোমাৰ, উ কি বুলি আছিলে, ৰিফ্ৰেছ অল টাস্ক বুলি আছিলে, ৰিফ্ৰেচ কৰিব লাগে। ৰিফ্ৰেছ কৰা পাছত অ, ৰাতি। মই তোমাক বুজাই দিম বাৰু।
উম, উম।
তাত কৰিলেই হ'ল। বাকী কি কৰি আছা?
এই পঢ়িম বুলি ভাবিছো অকমান, নপ ভেটনেৰী দিম যে।
অ' আচ্ছা পঢ়া নি?
তাকে পঢ়িব লাগিব, ফিজিক্স, কেমিষ্ট্ৰি এইবোৰ আহিব নহয়, বায়লজি তাত নিৰান্নব্বৈ টক কা এটা পাইছো, পইচা নাই দিবলৈ
তাকে পইচাই এইটো একো এই টো ৰয়নে কৈছিলে কিবা আহিব একো নাহিলেই। এই এফটো।
এই এপটোতো কি?
নাই নয়নে দিছিলে তোক।
হম।
তাৰপিছত মই কৰিলোঁ তাৰপিছত কি কৈছে কিবা কৈ হেল্ল'
অৱ অৱ এতিয়া শুনিছো।
অৱ ত নয়নে কৈ শুনিছো শুনিছো নয়নে। কছিলে কিবা এইটোত আহিব হেনো, ফোন কৰিব হেনো নিজে। এতিয়া তু মোক ফোন কৰিবলগীয়া একো হোৱাই নাই দেখোন।
অৱ এই ৰাতিকে আহিব তুমি মই মানে স্ক্ৰীনশ্বট যে দিলা।
অৱ ৰাতিকে কৈ কি কৰিবনো কথা পাতিব নেকি!
অৱ ৰাতিকে হোৱাৰ পিছত তুমি কথা পাতিব লাগিব পাঁচটা তাচ্ছ দিয়ছ পাঁচটাৰ লগত।
যিকোনো হ'লেই হ'ল ছাগে।
হা! কি কৈছ, অ এনে কল কৰিলে এনে মানে সেদ তো'ত কল কৰিব লাগিব যেনিবা।
এনে তুমি মোলে যেনে কৰিলো তোমাৰো চাগে মোৰোজি পৰিছিলে তোমাৰ পাঁচটা টাস্কছ পৰিছে। ৰন হ্য়।
অ মোৰ পাঁচটা টাস্কছ আহিলে।
মোৰলৈ আজিলৈকে টাস্কছ এটাও নাই গম পাইছে নে নাই।
সেই তুমি সেই মই যে ক মই যে কলো আজি তুমি সেই ফৰ্মখন পূৰোৱা নাছিলে আকৌ।
ফৰ্মখন পোৱালো।
এতিয়া কৈ আছে নহয়। অ মই গ্ৰুপত দিলো যে তাৰ, হেল্ল'
অ অ।
অ গ্ৰুপত দিলো যে তুমি তাৰপা এতিয়া আজি সন্ধিয়াৰ পৰা কৰিব পাৰিবা আৰু।
হা।
ৰাতি জিদিপ্তা ফোন মাৰে নেকি?
নহয় তুমি মাৰা তোমাৰ কথা কেতিয়া মাৰা। আহ তুমি যেতিয়া মাৰা তোমাৰ কথা।
অ যদি লোকে মোৰ লয় কয় মানে যদি লোকে কোনোবাই কয় ৰাতি বাৰটাতো মাৰিব পাৰে নেকি?
অ পাৰি যেতিয়া যেতিয়া মন যায় টাস্কছ কম্পিলিট কৰিবলৈ তোমালে আকৌ কল কৰিব বোলে মানে চিনাকি কিটাহে কল কৰিব অকল মই যেনেকে এতিয়া তোমালৈ কৰিছোঁ। কণ্টেক্ট নম্বৰ খিনি যাৰ লগত চিনাকি আৰু অচিনাকি বিলাক এনেও এনেও কল নকৰে অচিনাকি বিলাকে। নম্বৰে নাপাব। এয়া মই তোমালে, আহ সেই তেনেকে। তেনেকে মই এতিয়া তোমালে কৰিছোঁ যেনিবা ৰুবুললৈ কওঁ কেতিয়াবা শুশাংকলৈ কওঁ।
অ ৰুবুলো আছে নেকি ক?
ৰুবুলো আছে অৱ।
বা চব এ ননতো আছে নহয় এইটোত।
নয়নো আছে নেকি?
উম মোকে সি খুলিব কৈছিলে।
আচ্ছা ন ন পোৱা নাই দেখোন তাক সুধি চাব লাগিব মই
এই ম কিবা আহিব বুলি ক'লে আজিলৈকে নাই এই তোমাৰ তিনি সপ্তাহ মান হ'ল নেকি
নাই ন উ ম সেই তুমি মানে তিনিদিন দিয়া তক তিনিদিনৰ পাছে পাছে পাছত পেমেন্ট দিয়ে মানে ম মই অকল এ মানে তিন দিনৰ পোন্ধৰটা ড্ৰাগছ নহয় জানো
হম
মোৰ অকল এটা টাস্ কমপ্লিট হল আৰু এটা আধা কমপ্লিট হল সেইটোতে মই শ বিছ টকা পালোঁ
বহু টকা পাই দেখোন তেতিয়াহ'লে মোক কৈছো ত অল লগ ক লাগে এশ টকা দি সেইটোকে কওঁ নেকি এনেকে পানী পতি
এইটোতে পাৰিবা
এইটোত কিমানটা গম পান টাইমটো লগত কথা টাইম টো লগত কথা
াই টাইমটোৰ লগত কথা তোমাৰ নেটৱৰ্কটো ভাল হ'ব লাগিব প্লাছ তোমাৰ ওচ চৰত মানে বেছি নৈচ চব নালাগিব তাৰপা হেৰি এইবিলাক আৰু সেইটো আৰু এটা আছে সেইটো পাছত ক'ম বাৰু ইয়াত ক'লে বেয়া হ'ব মেছেজত কৰি দিম অ সেইটো অ আহ সেইটো তাৰপা তোমাৰ টপিক তিনটা দিয়ে তোমাৰ ফেমিলিৰ বিষয়ে তাৰ পৰা ট্ৰেভেলিঙৰ বিষয়ে আৰু মানুহৰ বিষয়ে এইবিলাক সেইবিলাকৰ বিষয়ে মানে কথা পাতিবলে কয় ফোনত তেতিয়া মানে
সিহঁততে দি দিব নেকি তাকছটো মেছেজ আহিব চাগে তলে হন নহয়
মেছেজ চেছেজ একো নাই তাকছটো আহিব তুমি জাষ্ট ফোন কৰিবা লাগে অকল ফোন কৰিলে হল তুমি কি কথা পাতা সেইটো তোমাৰ লগৰ কথা যেনিবা সেই মই যে ক'লো এই তিনিটা ট্ৰেভেলিং প্লাছ এইকেইটা কথা যে ক'লো
উম
সেইকেইটা পাতিলে মানে বেছিকৈ পায় আৰু মানে সেইকেইটা পাতিবলৈ কৈ
এতিয়া ট্ৰেভেলিং এতিয়াতো তোমাৰ টাকছ তোমাৰ নাই
নাই মানে মই এতিয়া যে তোমাৰ লগত কথা পাতি আছো মই এতিয়া সেইকেইটাৰ বিষয়ে পাতিলে মানে বেছিকৈ পাম পইচা
অ অ তুমি বেছি মই চাগে সাহ এটা পাম তোমাৰ কম পায়
অ বাতিত হ'লেনো ভালেই এশ বিশ টকা যদি এ তোমাৰ দুটা এ তাত তুমি এশ বিশ এশ বিশ টকা পইছা
অ দেৰতাত
পইছা
দেৰটাত দেৰটা মানে এটা কমপ্লিট হল এটা মানে আধাতে কাট খাই থাকিলে তেওঁ মানে সেইটো দিলে আৰু আধা পইচাটো
এইটো এ খুলিছে ক নকি কোনে খুলিছে ন এইটো এ
এ কোন নাজানো ক মানুহ কিবা এটা
অ মইো সেই সেইনা চাইছিলো মোক ন অ
অ বাকী কি কৰি আছা
তুমি মেছেজ কৰি যা
তুমি কত ল'লা বুলি কৈছিলা? মাধৱদেৱতে নহয় জানো? ফিজিক্সত ল'লা নে কিহত, ফিজিক্সত?
ফিজিক্সত, মানসে মই ফিজিক্সত অকল।
অ', আমি মেথছখন লৈ লওঁ।
তোমালোক গোটেই গেংটো মেথছৰ অ', পাৰ্থ আৰু ৰুমা এ ৰাতুলৰ পাৰ্থই‌ ইংলিছ পিছত ল'লে বেলেগ ৰাবুল অ', ৰাতুল অ', ৰাতুল বিহালী পালে। হম? উম, বিহালীফালে
আচ্ছা, আমাৰ আধা খিনি দেখোন মেথছই।
অ', মেথছৰ বহুত আছে। ৰাজে কেমিষ্ট্ৰিৰ লগতে, ৰাজে কেমিষ্ট্ৰি লোৱা কথা আহিছিলে। তাক মেথছত দি দিলে।
মানে মোৰ, মোক মেথছতহে দিলে আও ফিজিক্সত নিদিলেৱ ফিজিক্সটো মাইনৰ হ'ল মোৰ এতিয়া।
উম, ফিজিক্স মেজৰ লৈ আহিম নেকি! পিছত চেন্জ কৰিব পাৰি নহয়।
চেন্জ কৰিব পাৰি, চেন্জ কৰিব পাৰি অ'।
তাকে। বাকী ঘৰত ভাল নে চবৰে?
আছে আও, ভাল, ভাল। তোমালোকৰ ঘৰৰ?
আমাৰ ঘৰও আছে বাৰু ভালেই।
দেৱ দাদা কলকো যোৱা নাই নেকি?
হম?
দাদা কলকো যোৱা নাই নেকি?
দাদা-দাদা যোৱা নাই, যোৱা নাই, ঘৰতে আছে।
তোমাৰ ফোন ল'লানে নাই?
না না আগতে। হেল্ল', ডিচপ্লেটো সলালো, ডিচপ্লেটো সলালো। আগতোৱে। পইচা নাই আৰু ইমান।
ময়ো এইটো, এইটো লৈ মই ঠগ খাই আছো। প্ৰচেছৰ ভাল নহয় এডাল, মোৰ প্ৰচে ভাল ভাল নহয়, কিন্তু ফটো ফৰ কে টো আহে তোমাৰ আহ।
ফটো কাৰণে মানে ভাল, প্ৰচেছৰটোহে বেয়া।
তথাপিও সৰু সুৰা গেম আৰু আৰু চলাই থাকিলেতো গৰম হ'বই।
হ'বই, কথাই নাই আৰু সেইটো। গৰমৰ দিনত আৰু বেয়া।
আৰু বেয়া আপোনাৰ টো হ'ব।
উম, ফুৰিবলৈ যোৱা নাই নেকি কতো?
কলোকো নাজাও, মোৰ এনেই তোৰ পাপা বেমাৰ যে কলোকো যাব হোৱাই পোৱাই নাই।
অহ' কি হৈছে?
এই বেমাৰৰ ক'ত। এইবোৰ তোমাৰ, এই তোমালোক তেতিয়া ভাল হৈ আছিলে, তোমালোক থাকোঁতে।
অহ'
যে তাৰপৰা হোৱাৰ পিছত আকৌ তোমাৰ টিভি হ'ল বুলি টিভি দৰব দি দিলে। টিভি হোৱাই নাছিলে, ৰং ট্ৰিটমেণ্ট কৰি দিলে টিভিটোৰ দৰৱে তোমাৰ। অ' অ' অৱস্থা একেবাৰে বেয়া কৰি দিলে। তাৰপিছত, এতিয়া গুৱাহাটীত গৈ উম, ৰং ট্ৰিটমেণ্ট হৈ গ'ল আকৌ।
তাকে, অহ'
তাৰপিছত এতি গুৱাহাটীতো দেখুৱালকে ভাল হল। ভাল হৈছে আগৰ ভাল হৈছে তিনিমাহ দব এমাহ গল। আগত তিন মাহৰ পিছত চেকআপত যাব লাগিব। এই মই চি ইউ টি পৰীক্ষা অহা পিছদিনা তাৰ পিছদিনাখন গৈছে। সপোনাদে মছ চিওটি পৰীক্ষাত অকল সেয়াই যোৱা খোৱা পিছত মাজতে পদুম ঠাম যাওঁতে মাৰা ঘৰলে গ'লো অ',
অহ মই মোৰ যোৱা নাই কলৈ ফুৰিবলে।
যাবলৈ কি কৰিবা পিছত মানে আ', কিন্তু মামা ঘৰলৈ যাবলৈও এইটো ফুৰৰ্তি নাই নহয়।
ফুৰিবলৈ যাব ন এদিন ওলাবা কবলে যাম।
চেচাও যাব নোৱাৰিল নহয়।
চেচা এদিন যাম ওলাবা।
তাকে খানা এতাকে খাবলে যাব লাগিব। ফাইজ হ্যাই কৈছিল হেনো।
কৈছিলে নি? এদিন তাকে যাম ওলাবা। অলপ
পাৰিম গা-ধোৱা হব
অ।
মোৰ পৰীক্ষাটো চাও কেতিয়ালে হয়।
তাকে প্লেনটো বনাব লাগিব। উম, অ হেল্ল' হেল্ল' অ হৈ গ'ল, হৈ গ'ল।
অকল দহ মিনিট, উম কেইটকা পাওঁ এতিয়া।
ঠিক আছে বাই বাই।
বস্তুোটো দেখুৱাই দিব এনেই স্ক্ৰীণত দেখুৱাই পেলাই ক'ত কেনেকে কি কৰিব লাগে।
অ মই তোমাক দি দিম তুমি এতিয়া পঢ়াগে অলপ।
ৰ'ব, দহ মিনিট হৈ গ'ল
সন্ধিয়া টাইমত তোমাক দেখাই দিম মই।
হ'ব। এই সন্ধি এতিয়া খোল নাখায় নেকি সেইটো?
নহয় খোল খাই এতিয়া টাস্কতো নাহে মানে। হেৰি সন্ধিয়া টাইমত আহিব মই আহিলে আহিলে তোমালৈ কল কৰি দিম। অ বাৰু অ অ ঠিক আছে। খোৱা বুলিহে কান্দিব